হেল্ল' এ আছুদপ তুমি কি কৰিছা
মই জানানে একদম মজা আছে এতিয়া মানে এ আনাৰস আনিছিলে এনেকৈ খালোঁ আৰু একদম এইটো কি আছিলে তৰমুজ একদম ফ্ৰিজত ভৰাই পেলাই উলিয়াই পেলাই খাই শান্তি পাই লৈ পেলাই মই হ'লো তোমালে ফোন এটা কৰো
ভালেই কৰিলা আকৌ ইমান নহুৰ
মই কৰা নাই মইতো কৰি পেলাই অকনমান কথা এটা পাতো আৰু কেনেকে কি হয়
ভালে কয়লা আকৌ
অকমান মানে এ মল ফোন এটা কৰি কথা এটোষাৰ পাতো বহুত দিন পতা নাই
কি কিবা নিউ ৰেচিপি চেচিপি বনাইছানে
এই ৰেচিপি আৰু কি গৰমত বনাবা বুজিছা এ ইটো সিটো বনাই থকা যায় কিন্তু টো হ'লো গৰমত মানে মই মাকে বনাবলৈ দিম মই এইবিলাকৰ ওচৰলৈ যাবলৈ মোৰ একদম মন নাযায় জানানে কিন্তু তথাপিও আজি মায়ে বহুত কওঁতে মানে এই আচাৰ বনাবলৈ এই আমল আহ মই আকৌ পদুনাই আমে বনাই খাই নহয়
অ' অ' চাটনি টাইপৰ
অ' বহুত ভাল পাওঁ খাই পেলাই গম পাইছ নে মই তেনে, নো একো নহয় কিন্তু মই পদুনা আৰু আমটো যোনটো দিওঁ আমাৰ লগতে তটাছে এই বঙালী, ধনীয়া বুলি কৈছে মান ধনিয়াত
মান ধনিয়া মান ধনিয় মান ধনিয় অ'
সেয়া দি পেলাই, তাৰ পিছত মই কিন্তু আম উ যদি তাত তেলি অকণো দিওঁ
তেতেলি অকণ দিয় টেঙাটো তেতিয়া বেছি হয়
অ' তেতেলী দিলে তুমি তেতেলীতো অ তুমি ন তুমি তেতেলি দি পেলাই তুমি কিন্তু তাত নহৰু দিব নোৱাৰা গম পাইছা নাই
নোৱাৰি ন
নহৰু দিব নোৱাৰা তাৰ পিছত মানে তেনেকে কৰি পেলাই জলক এয়াত এতিয়া ধুনীয়া কে কৰিলোঁ তাৰপিছত মানে হেৰি ত কি বুলি কয় নাৰিকল আছিলে নাৰিকল দিও মই তেনেকে বনালো নাৰিক কল দি বনাই খাইও ভাল লাগে তুমি খাবাচোন চ
নাৰিকলটো তোমাৰ কেনেকে কি কৰিলা মানে মিক্সিত মাৰি নে কি
অ' মিক্সিত মি নাৰিকলটো এনেকে এৰুৱাই ললো নাৰিকল তাৰ তাৰপিছত সি বাদাম যে এই বাদাম অ বাদাম তেনেকে অকমান মানে কেৰাহিতে অকমান লৰাই বকৰাই তাতে নাৰিকলত তি জলকীয়া আদা নহৰু অ' এনেকে দি লৈ পেলাই
আৰু তাত হেৰি কেইটামান দি দিবাচোন বুট দাইল কেইটামান দি দিবা। বৰ ধুনীয়া লাগে খ আৰু তোমাৰ তাৰ পাছত বিশেষকে তোমাৰ বা তাত তেল অকমান দি তাত শেষ হ সৰিয়হ কেই ামান দি পেলাই নিম পাত দুখিলা মান দি পেল
অ নিমপাত মই খাব নোৱাৰো দেই মই বহুত বে স জানানে আমাৰ ভাইটিয়ে একদম নিমপাত বহুত খায়। মাৰে মানে অকমান নিমখ। অকনমান দি পেলাই এনেই লৰাই বগৰাই দিয়ে
অ চৰি নিমপাত নহয় হেৰি ময়ো পাগল নৰক কিংহ মোৰ পাগল।
অ হয় দিয়া অ আহ মই ভাবিছো দেই মিম পাত দিয়াৰ কথা কৈছে
উ পতককে খে এই নহয়। কি হয় জানে এই পাত দুটাৰ মাজত যে পতকে খেলি মেলি স হৈ যায় তোমাৰ নৰসিংহ আৰু নিম পাতৰ মাজত
অ তাৰপিছত জানানে মই সেইটোতো সটো আৰু তুমি চাবাচোন আজি কত লাল এছ ক ক টো যোনটো এই চেনি কচু বুলি কয়। কয় চেনি কচু আৰু চেমা কচু বুলিও এটা থাকে তিনটা পাত থাকে।
অ অ অ
এই তিনিটা পাত থকা কচুটোও আকৌ খাবলৈ বহুত ধুনীয়া মানে অকণমানি অকমানি ঠাৰি থাকে এইটো কিন্তু এই এ এনেই যদি তুমি হাতেৰে চেমা কছো বুলি, হয় আৰু সিটো তুমি যদি হাতেৰে এৰুৱা অকমান হয়তো মানে খোজ। যাব পাৰে সেইটো কাৰণে তুমি পলিথিন এটা পিঙি লৈ পেলাই এৰুৱাই পেলাই, ধুনীয়াকে আদা নহয় জ্বলা অকন সৰহকে দিবা নেমু অকণ চেপি দিবা বহুত ধুনীয়া লাগে খাই।
হয় নেকি?
তেনেকে এই গৰম দিনত আকৌ এই ভাত বোৰ দালি ভাজি তেনেকে খাবলে মন নাযায় এই তেনেকে চাটনি তাটনি, অকন বনাই খাওঁ জানানে তেতিয়াহে যদি ভাতকেইটা যায়,
ভাল লাগে আৰু এটা বস্তু খাবাচোন, উ এই লাহেকে বন্ধা বন্ধাকবি ওলাব নহয় বন্ধা অ ব
বিয়া হ'লেও ন আজি
সেইটো তুমি আজিকালিনো ক'ত ফ্ৰেচ
তাকিয় তাকে,
তুমি হেৰি কৰিবা এই বন্ধাকবিটো কাটি পেলাই ধুৰি এ এই যে যিকেইটা পাত কেইটা যে থাকে। ওপৰৰ অ' তেনেকে পাত খিনি কাটি পেলাই তাত তুমি টুকুৰা টুকুৰা পুৰা মিক্সিত মাৰি দিবা লগতে তুমি নো! সৰু আৰু জলকীয়া এনেকে মিক্সিত মাৰি দিবা তাৰছত মাৰ দি পেলাক তেলটো গৰম কৰি তেলতে তুমি সু কলা কলা সৰিয়হ কেইটামান
অ' কোলা সৰিয় ন কোলা সৰিয়টো বেছি ভাল হ'ব চাগে আৰু ন
অ' কলা শৰিয়হটো ভাল হয় আৰু গোন্ধটো ভাল লাগে আছে তাৰ পাছত তোমাৰ তেনেকে ক'লা সৰিয়হ কেইটামান জলকীয়া ধৰিলা তুমি কিবা এটা দিলা তাৰ পাছতে তুমি তাত নহৰু নি দিলেও নিদিলা তাৰ পাছত তুমি লাহেকে তাতে চেনি অকণ অকমানে নিমখ অকমানে দি পেলাই তেলটো পুৰা গৰম কৰি তাত তুমি বন্ধাকবি চিকন তুমি মানে
কাটি থোৱাছে গুৰি কৰি থোৱা আ
অ মিক্সিত মাৰি যিকণ তুমি কৰি থবা সেইখিনি তুমি দি দিবা দি পেলাই অকনমান ভাজিবা ভাজি ভাজি পুৰা বস্তুটো মানে দেই যাবলৈ বা, পুৰা ভাজি নিচিনাকে ভাজি নেপেলাবা, তাত মানে অকনমান কেঁচা কেঁচা গোন্ধটো যেতিয়া যাব তাত তুমি কেঁচা কেঁচা গোন্ধটো গ'লেই তুমি লাহ সেকে নমাই দিবা তাৰ পৰা নমাই পেলাই তাত তুমি নেমু এছেপা মাৰি দিবা মাৰি দি পেলাই তুমি তাত বেলেগ ভাল লাগে খাই তুমি ৰুটিৰ লগতো খাব পাৰা খালি মিঠা অকনমান দিবা আৰু পাৰিলেতো ধনিয় আৰু পদিনা যদি থাকে তাতো ধোপাত।
তু মই কিন্তু এইটো শুনা নাছিলো আজি প্ৰথম শুনিছো খাই চাব লাগিব দে
এইটো মই নিজে বনোৱা জানানে মই মানে আহ তোমাৰ আগতে কি হয়
মানে চেষ্টা কৰি থাকা ন ইটোৰ পিছত সিটো সেইটো কাৰণে মোক ফোন কৰি কৰি মোকো সুধি থাকা মই সঁচাকে দেই তুমি পাৰা আৰু গৰমখনত এইবোৰ লাগি থাকি
নহয় ভাল লাগে কেতিয়াবা কিবা এটা বনাই মানে কি হয় আৰু তোমাৰ এনেকুৱা হক বস্তু এটা তুমি যেতিয়া দেখিবা সেই বস্তুতটো এই ট্ৰাই কৰি চাওচোন কেনেকুৱানো
অ বনাই চাই ভাল লাগে এ মইয়ো জানানে বৰ মই মানে মোৰ ওচৰত যদি কোনোবাই খাবলে বিচাৰে মানে কোনোবা খোৱা মানুহ থাকিবলৈ। সটো বনাই খাম আজি সিটো বনাই খাম। মই তেতিয়া বনাই দি খুৱাবলে ভাল আৰু অকমান সহায়ও কৰিব লাগে আমাৰ ভাই তহঁতে আকৌ মোক জানে একো কামতে সহায় কৰি নিদিয়ে নহয়। খালি তাৰ পিছত ল'ব আৰু খাব
এইটোৱে ল'ৰা নিওঁ আে ভাল গাহতে তোমাক সহায় কৰিব বুলি আহিলো
নকৰাই ভাল নকৰাই ভাল ম যে অকলে অকলে মানে এইবিলাক বনাব লগগীয়া হ'লে কাৰণ আমাৰ মাহঁত তাতে ধৰা ভাত আ পানীতহে লাগে আৰু বেছিকে আৰু এই
সেইটয়ে সেইটোয়ে আমাৰ মায়ে যেনিবা আচাৰ তোমাৰ আচাৰ বনাই থাকে আৰু আছা অকন অকন তুমি স সিটোক কেইটাৰ মাজতে সেইদিনা সৰিয়হা আচাৰ বনালে আও কি ধুনীয়া হৈছিলে খাবলৈ
অ হয় দিয়া
দুটা বৈয়ামত একদম উম কোৱা
মই জলকীয়া আ মই ইমান ভাল পাওঁ খাই কৰিব দি মানে তুমি মই মানে আচাৰ মানে আচাৰ বুলি ক'লে যেনিবা মই একদম ক'ব নোৱাৰো বুজিছ
এ একে মোৰ যে নেমু মোৰ নেমু আৰু মোৰ খালি আকৌ মই এনেকুৱাই টেঙা খাও মোৰ নিমু অকনো লাগিব ভাতৰ পাতত আচাৰ অকনমানো লাগিব
অ মোকো আচাৰ লাগে জানা নে মই মানে আচাৰ ইমান খাওঁ নহয় আৰু স মই মানে আৰু কি বনাও জানা এই গাছ টেঙা যে
গাজটৈঙা
অ গছ ঔ টেঙা তুমি দুচামুচ ল'বা দেই মানে তাৰ যোনটো পানী মানে সেই তটো চিপি ল'বা তানেিল প দুচ চামুচৰ বা তিনি চামুচ তুমি ল'লা লৈ পেলাই পানীতটো চেপ দি লৈ পেলাই তাততো অকণ নিমখ থাকেই চাই ল পা তাৰ পিছত তাতে বজলৈ এটা দি দিবা বিজেল টা দি মানে নহৰু দুফুটামানো দি মিক্সিত মাৰি দিবা মানে তাৰপিছত তুমি খাই চাবাচোন সেইকণ ই মান ধুনীয়া লাগে নহয় খাই লৈ পেলাই কিছুমানে যেনিবা তেল ঢালি দিয়ে মই কিন্তু গৰম তেল তাত দিলে মই ভাল নাপাওঁ।
ভাল নাপোৱা গম পাইছো।
জলকীয়াাতটো খালি গোটেইখিনি মিক্সিত মাৰিব লাগিব আ সেইটো বহুত মিহি হয় কিন্তু তুমি একেবাৰে মিহি কৰি নিদিবা মানে মিহি কৰি দি‌দিলে মানে তেতিয়া মানে সখত নালাগিব নহয় খাই ভাল নালাগিব কিন্তু অতন্ত জ নটোও জ্বলা হয় জানানে।
উম উম আৰু বি জলকীয়াাতটো দিলে আৰু তোমাৰ এনেও জ্বলা হয় ন'।
উম জলাপ বহুত জ্বলা হয় বহুত জ্বলা হয় আৰু খাই মানে কিমান ধুনীয়া লাগে তুমি ৰুটিৰ লগতো খাব পাৰা এনেও খাব পাৰা।
আৰু এনেকুৱা হয় আমাৰ যে এতিয়া মায়ে প্ৰতিবাৰে বনায় এইবাৰ তোমাৰ বনালে জলক থিকে আছা আমাৰ তোমাৰ এপ তটা বৈয়ামত আমাৰ যে মানে সৰু মানে বৈয়ামত নহ মানে ডাঙৰ নহয় আৰু এই ঘিউুৰ যে তোমাৰ
অ
আধা লিটাৰ যে তোমাৰ বটল বিলাক তেনেকুৱা তোমাৰ বটল এ তাতে এক টেমা মাই বনাই জেঠাইহঁতৰ ঘৰলে দিলে মানে দাদা আৰু বৌয়ে মানে, ডাঙৰ দাদা আৰু সৰুটোৱে আৰু ডাঙৰ জনীক বৈয়ে খাই ভাল পায় তাৰ পিছত দি পঠিয়ালে তাহাতিক খাই, মানে তোমাৰ কিমান দিনত, চেচ কৰি আকৌ মালে ফোন কৰিছে মাহীয়েক আচাৰ অকমান আকৌ দিব দেই, আকৌ সেইদিনাখন বনাই দি প পঠিয়াইছে তাৰপা এটা পুৰা গোটেই খিনি মিক্সিত মাৰিয়ে বনালে তাৰ পৰা এটা আকৌ অকনমান জলকীয়া কাটি কাটি সৰিয় সৰিয়ত, মিক্সিত মাৰি তেনেকে অকনমান বনালে মানে তোমাৰ দুভাগ বনালে খাবলে যে ইমান ধুনীয়া হ'ল নহ
তাকে উম,
খাই পাই,
নাই নাই ভাল লাগে জানা মইয়ো কেতিয়াবা মানে এই আচাৰ আচাৰ এনে ৰুটি ধৰা ভাজিৰ লগত খাবলৈ মন নাযায় নহয়।
উ উম খাব পাৰি আৰু বিশেষকে ৰুটিৰ লগত তোমাৰ বগৰী আচাৰ জল ঠাইৰ আছে বা আম আচাৰ আৰু নহ'লে, সৰিয়হৰ,
অ তুমি তেনেকে নাভাবিবা জানা আমাৰ আমাৰ খোৰী এগৰাকী হেৰি আছে মানে এইটো যে ঔটেঙা। ছাৰ ঔ ঔ টেঙা। তাৰ পিছত মিঠা। আ বনালে দেই ইমান ধুনীয়া হয় নহয়। বুলি কিন্তু তুমি জানে মই নাজানো। জানো বনাবলৈ।
এ নহয় এতিয়া কি হয় জানানে আমাৰ এটা কথা কি আমাৰ মাহত বা খুৰীহত বা তমাক যিটো মানে বনাই আমি নোৱাৰোগে সেইটো মানে মই
হয়তো দুবাৰ তিনিবাৰ বনালে পাৰিব
পাৰি সেইটোৱে আমাৰ মোৰ মামী এজনীয়ে বনাইছিলে বা উৰি
অ আহ বহুত ধুনীয়া উলকচু এনেকে খাইও ভাল লাগে
অ তাৰ পৰা মায়ে শিকি পেলাই বনালে খাবলৈ কিন্তু বিৰাট ভাল হৈছিলে আৰু আমাৰ মানে কি হয় বঙালী এনেকুৱা হয় তোমাৰ লোকেল
এ লোকে লোকে নেমুৱে এইবাৰ আমাৰ মাত কৈ দিছো এইবাৰ বোলো আছা বোলো চবক বেছি বেছিকে নিবিলাবা মই খাই বহুত ভাল পাওঁ।
অ আৰু ঘৰলে নাথাকেই
এটাইকে তাকে আৰু আমাৰ ঘৰত মানে কি হয় জানা এতিয়া যে তুমি চাটনি কথা সুধি কলো যে চাটনি আৰু আছে। চাহ মানে আমাৰ ঘৰত থাকেই আৰু চাল এ লাগিবই আৰু আৰু গৰম দিনত বিশেষকে। এতিয়া পানী দিয়া ভাত খাবলৈ কিমান সন্তোষ হয় ভাবা তো গৰম ন।
অকমান লৈ বা তুমি চাটনি অকন ওচৰতে লৈ
তাকে তাকে দিয়া ঠিক আছে বুজিছা মোৰ মানে এই মায়ে চাহ খাবলৈ মাতিছে মই যাওঁ আৰু দেই।